অ' শুনি আছা
শুনিছো শুনিছো হেল্ল' শুনিছো
অ অ অ শুনিছো অ অ শুনি আছো শুনি আছো
অ এনেই খবৰ খাতি কোৱা মোৰ খবৰ খাতি ভালেই
অ তাৰপৰা ঘৰত সকলোৱে ঠিকে আছে চাগে
ঘৰত ঠিকেই এনে তোমালোকৰ ঘৰত
অ' সকলোৱে ঠিকে আছে বাৰু বৰ্তমান
ভাত খালা
অ' ভাত খালো বাৰু তুমি সকলোৱে খালে চাগে সকলোৱে
অ' আমি অলপ আগতেই খাই উঠিছো
অ'
অ' এটা কথা শুনাচোন এটা কথা শুন তুমি মিচিং নহয় জানো
হয় মই মিচিং বাৰু।
অ' তোমালোকৰ সংস্কৃতিৰ বিষয়ে জানা নেকি অকণমান
অ' জানো আৰু নিজৰ জাতি মানে নিজৰ সংস্কৃতিটো
অ' তেতিয়া তুমি মানে তোমাৰ মানে সংস্কৃতিৰ বিষয়ে মানে মোৰ জানিবলৈ মানে অলপ মানে ইচ্ছা হৈছে মানে তুমি মানে কব পাৰিবানে? মোক মানে অকমান বেছি নহয় অকমান কৈ দিবা এনেই কোৱাচোন তোমালোক অ- অ অ হয় -হয়
মানুহে দুয়োটাই
অ' তুমি মানে তোমাৰ মানে মে সংস্কৃতিৰ বিষয়ে মানে এনেই কোৱাচোন পণ কিমান সময়।
অ' আমাৰ সংস্কৃতিটো ন
অ '
আমাৰ সংস্কৃতি মানে কি হয় মানে মই মানে কিবা খেতি বাতি বা এইবিলাকৰ প্ৰথমবাৰ কৈ আছো ফাষ্টৰপৰা
হম।
মানে কেনেকে কি হয় মানে তাৰাপাক মানে মানে আমাৰ মিচিং মানুহ মানে প্ৰায়ভাগ মানে যিহেতু মানে নৈপুৰীয়া অঞ্চলত বাস কৰে মানে হা সেই মানে আমাৰ মিচিং মানুহৰ ক্ষেত্ৰত মানে আহু আৰু মানে শালি ক্ষেতৰ শালি খেতি বুলি কোৱা হয় আহু ব শালি খেতি বুলি তাৰ মানে গুৰুত্ব বেছি গম পাইছা
অ
মনে শালি আৰু আহোঁ খেতি টো মানে হ'লেও মানে এই মানে আমাৰ এই হেল্ল' শুনি আছে
উ,
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'